ইল্ল',
হেল্ল',
শুনিছা নে?
শুনিছো কি কইছা?
মই হে আছিলোঁ এনেই বিছনাতে পৰি আছিলোঁ তুমি কি কৰিছা?
একো নাই মই এনেই আছোঁ।
ভাত পানী খালানে? তাকে অহ, গৰমৰ কথা নক ক'বা আমাৰ কাৰেণ্টেতোও নাছিলে অলপ আগতে আহিছেহে।
অ, কাৰেণ্ট নাই ন' আজি?
তাকে বহুত প্ৰব্লেম দিছে কাৰেন্ট।
চব আজি আমাৰ ঘৰতে বহি আছে সি কাৰেণ্টো নাই বুলি কৈছে কৈছো ইনভাৰ দাদাই হ'ব আ এতিয়া চব হেই।
মই গছৰ তলত বহি আছিলোঁ অলপ দেৰি তাৰ পিছত আহি পেলাই কাৰেণ্ট আহিলে বিছনাত পৰিছো
উম, ফেনৰ হাৱাবোৰ গৰম- গৰম হে ফেনত। তলত থাকিলেও ভিতৰত থাকিব নোৱাৰি গছ এজোপাও নাই একোনো।
ভাল আগফালে ৰুমটোত বহুত ঠাণ্ডা হাৱাতো।
উম,
বাঁহৰ চেডিং দিয়া আছে তাত বহুত ঠাণ্ডা আওঁ শুৱা ৰুমতটোত চিডিং নাই সেইটো কাৰণে গৰম হৈ আহে।
গৰম হয় অহ, আগফালে আমাৰ গছ এজোপা আছিলে মানে আগতে বাঁহ এজোপা। এতিয়া সেইজোপা নাই ডাইৰেক্ট ৰ'দটো পৰে মানে ঘৰতে। টিঙতে পৰে আৰু তাৰপা গৰম মানে ভিতৰত চব বহি আছিলে এতিয়া বগহঁটো পৰা আহিছে। এ শুই আছিলে পকাতে।
তাপা হেহঁতি এতিয়া গৈছ চাগে মত
ময়ো সেই বেড কভাৰ এখন পাৰি পেলাই উম, সেই মাটিতে শুই থাকো তেনেকে। এতিয়াহে ওলাই আহিছো হাৱা অলপ মাইছে। ভাত পানী খালা? মই সে ৰাতিপুৱাই খালো এতিয়া নাই খোৱা কম্পিউটাৰ যাম কম্পিউটাৰ যোৱাৰ আগে- আগে খাই যাম।
কোন লৈছা কম্পিউটা?
কম্পিউটাৰ মই আগতেই লোৱা এই নাৰায়ণপুৰ। চৰকাৰী ইনষ্টিটিউটটো যে এন আই চি ভি টি চি। তাতে এ এ ডি চি এ নহয় মানে পি জি ডি চি এ টোও লৈছো।
অ', অ',
লাগে যে পি জি ডি চি এ চাৰ্টিফিকেট খন।
অ, আগতে মানে লৈছিলা ন? সিদনা বায়ে কৈচিলে বাওঁ
আছে।
অ, মই এ জৰাবাৰীতে ল'ম বুলি ভাবিছিলোঁ কম্পিটাৰটো। তাৰপা লগৰ দুজনী অ, বন্ধ কৰি যে কি নাজানো মানে তাৰপা অ,
চি বি টি চিতে ল'ব পাৰিবা সেইটো চৰকাৰী ইনষ্টিটিউট নহয় তাত ল'লে তোমাৰ সুবিধাও হ'ব চাটিফিকেট খনৰ কাৰণে।
অ, যদি তাতো নহয় মানে অ অ, হেইকি বুলি কয় ভোক পোৱাত হ'লেও লব পাৰি বাৰু।
অ, সেই তাত ল'লে তোমাৰ লগতে মানে পি জি ডি চি এটো কৰাই দিব তোমাৰ।
অহ।
দহ হেজাৰ লয়।
অ, অ সেইদিনা কৈছিলে অ' হেৰিয়ে বা কৈছিলে।
টো হৈ যায় লগতে।
উম।
পাইথনৰ পৰা ধৰি লও চব শিকাই উম ভালেই।
গুৱাহাটী।
ৰিজাল্ট দিলে নেকি অ, গম পাইছো।
আমি গুৱাহাটীলৈ গৈছিলো এতিয়া মানে মোৰ মাতেও লোৱা নাই। পানী টো চেঞ্জ হ'ল তাৰ তপা আমি মানে বৰষুণত একদম পুৰা তিতিলো, কামাখ্যা মন্দিৰলৈ গৈছো। এই বাহঁতো গৈছিলে তুমি চাগে ফটো পাই চাই।
অ' পাই আছো মই ফটো দেখিছো নহয়।
অ' তাৰপা গ'লো। তাৰপা আমাৰ একদম কামাখ্যা পৰা আহোতে যি বৰষুণত তিতিলো। এদাই আৰু তিতি এনেকুৱাই পানীটো চেঞ্জ হ'ল তাতে। ত তালেতো যাওঁতে হেই কি বুলি কয় আমি উবেৰত গ'লো। তাৰপা হে আহোতে আকৌ বাছত আহিলো সেইকণ। তললৈকে মানে তুমি গৈছা নাই তালে।
নাই যোৱা মই কামাখ্যা মই সেই অলপ দিনৰ আগতে গুৱাহাটী গলো মানে ঘপকে গ'লো আৰু গুচি আহিলো।
অ, অ মইো গৈছিলো মানে সিহঁতৰ লগত মোৰ যোৱাৰ কথা একো নাছিলে। তাৰপৰা মই গৈ আহিছোহে মানে মোক। ফুৰিবলৈকে গৈছিলো এই শ্বহীদ স্মাৰক ক্ষেত্ৰ। তাৰাপা আকৌ এই যে উদ্যান উদ্যান খন যে চিচাৰ যে জেগা ডোখৰ। তালৈ গৈছিলো তাৰপা আৰু উমানন্দলে গৈছিলো মানে তাৰাপা জুবিন ক্ষেত্ৰ এনেকে ফুৰি আহিলো তাৰপা সিহঁতিও যোৱা কথা হ'ল। মানে সন্ধিয়ালৈকে কোনো হেৰিয়ে নাই তাৰপৰা ঘপককে বোলো তাই ক'লে ব'ল না ব'ল। অ, মানে ঘপকে মানে কোনো মানে কাপোৰ-কানি একো মানে একোৱে হেৰি কৰা নাই আৰু মানে কাপোৰ এটাও ধুই থোৱা নাই যে। যাম মানে হ'লেও আমি গৈছো ন দুদিন, তিনিদিনৰ কাৰণে। তাৰপৰা তাই আকৌ মোক ফোন কৰি কৈছে অ' তাই আকৌ ফোন কৰি কৈছে মোলৈ কাপোৰ লবি।
তাৰপা তাই লগ ধৰি আছেহি আহি ব'ল না বহুত ভাল লাগিব বহুত ভাল লাগিব। তই ইবাৰ অকলে গলি মোক লগ নধৰিলি। অ' তাৰপা আমি ছজনী গলো তাৰপা ভাল তেনেকে বুলি কলে আৰু মই মাক ক'লো নহ'ব মই যাও মায়ে কলে যাও যদি যা আৰু এনেকে বুলি কৈ দিলে। মই হেতঁৰ ঘৰলে গৈছো ডাইৰেক্ট।
অ'।
গৈ মানে মোক চ ময়ো যাম কৈছে ওলাগে যা, ওলাগে যা। বোলে এঘন্টা এটা আছে আৰু গা ধুই টম, টম ৰখি আছে মানে। আমি গপ টাউনত গৈছো ষ্টেচনলে ফোন মাৰি আছে মানে মোক তাইটো কাপোৰ কেইটা ভৰাবলৈ পোৱা নাই। মানে একদম ফটাফত গৈছ তাৰপা গ'লো সেয়া কামাখ্যা পৰা আহোতে
তাই অকমান আগত মোলে ফোন কৰিছে ফ্ৰেন্সি যাম আৰু মই কৈ দিব পাৰো মোলে আকৌ কিবা কিবি লৈ ল'বি। মই পথাৰত আছিলো যে সেইটো মোৰ খিয়ালেই নাহিলে।
অ, ই ফেঞ্চি কেনেকুৱা ৰ'দ আকৌ এনেকুৱা গৰম নহয়।
আমি যাওঁতে ৰাতি গৈছিলো। হেই সেইবাৰ কি ৰাতি আৰু বৰষুণ বুলি বস্তু লোৱা নহ'লে।
অ'।
এতিয়া তোমাৰ সেই মই পথাৰত থাকিলো কাৰণে কবলৈ নহ'লে। মোৰ মানে মই ভালকে মানে বস্তু আনি পোৱাই নাই তাৰপা।
এ ফেঞ্চিত বহুত দাম বস্তু বোৰ পালো অ।
বস্তু দাম আছে অ,
এই আছে কিছুমান বস্তু সাংঘাতিক দাম। ইয়াতে চে মই সেই কি বুলি কয় এনেকুৱা টপ ল'লো তিনটা এট এ এটা ল'বলে গৈ তিনটা ল'লোগে তাৰপা- তাৰপা কুুৰ্তি এটা ল'লো দুজনে ছেম- ছেম দুইজনীৰে মানে ছেম নহয় অকমা কৈছিলে নি? অ, কুৰ্তিটো বৰ ধুনীয়া তাৰপৰা তাইও লৈছে মানে দুইজনী তাই ললেহে মই লম মই ললেহে তাই ল'ব। তাৰপা তা ফ্ৰক এটা কিনিলে ফ্ৰক টো কিনিলে তাৰপা মই কৈছো সেই তই ফ্ৰক কিনিছ নহয় মই নিকিনো মই টপ কিনো মানে মই পিন্ধি যাব পাৰিম আও। তাৰপা তাই কৈছে অ, তই টপ ল' তাৰ পা মানে তাই পিন্ধি যাব কেতিয়াবা কবালে গ'লে।
মোৰ ওচৰত লগৰ ছোৱালী নায়ে তেনেকে।
নাই নি
নাই মোৰ গোটেই মানে ওচৰেৰে পাঁজৰে গোটেই সোপা লৰাই ছোৱালী অকল ময়ে সোমাই আছো আৰু একণত।
অ, ছোৱালী নাই নে বিয়া হ'ল?
ছোৱালী নায়ে তেনেকে আৰু মোৰ তেনেকে ক'তো ওলাই যোৱাও নহয়। দুজনী আছে মানে সিহঁত দুজনী ঘৰত তে থাকে তেনেকে নাহেও এইফালে সেই তেনেকুৱা আগত তে লগৰে আছিলে এতিয়া মানে ইমানকে আহ যাহ নাইকিয়া হল আঁতৰত পঢ়িবলৈ যোৱাৰ পা।
অ, ক'ত পঢ়ি আছেনো?
এনেল
অ, হেইৰ ন নাম ববিতা নি?
নহয়- নহয় সিহঁতৰ হয় আমাৰ ইয়াত নহয়- নহয়।
অ, সেইফালৰ পৰা যে আহে সিহঁতি আগতে মই তাত বুলি ভাবিছিলোঁ। তোমালোকৰ ফালে সেইফালৰ পৰা কিমান দূৰ সোমাব লাগে?
আমাৰ তোমাৰ এ আমাৰ যমুনা খাট চাইডে আহিব লাগে
অ',
তোমাৰ মা দোকানৰ লাইনত মানে? সিটো পাৰে নহয় সিহঁতৰ সিটো পাৰে। আমাৰ বেছি নহয় তাপা তোমাৰ অকমান আওঁ।
অ, যাম বাৰু কেতিয়াবা নেমাতিলেওঁ সিহঁতৰ লগত তাইৰ লগতে,।
আহিবা -আহিবা কেলে নামাতিম বাও
আমাৰ ঘৰলে আহিবা এদিন দেই?
যাব লাগিব মোক তাইও মাতি আছে যাবলে হোৱাই নাই।
অ, আমাৰ মানে আমাৰ বেলেগৰ লগ মোৰ বেলেগৰ লগ চগ নেলাগে আৰু তাই আছে যে। তাৰ মানে বহুত বেলেগ আও। সেইবোৰ বেলেগৰ লগ চক অ, আমাৰ মানে দিনটো খা খবৰ নাই সন্ধিয়া বোলে হ'ল আওঁ তাপা তাইও যাব তাইও আমাৰ ঘৰলে আহিব নহলে মই যাম নহলে আমি ভোগপুৰ যাম মানে আমি লগ হমে আওঁ দিনটোত। ক'বাতে হলেও যামেই খাবলে কিবা এটা হলো উম, গ'লো আৰু তাৰ অ, সেয়া বৰষুণত তিতি পানী চানি চেঞ্জ হ'ল যে একদম ডিঙি -চিঙি চেৰ -চেৰাই আছে পুৰা। গা চা একদম বেয়া লাগিছে
জালুকীয়া খাই দিবা ভাল হৈ যাব নহ'লে এনেকুৱা ৰ
কালি ইমান আমি ভাত এসাজু চাগে নিৰামিষ খোৱাই নাই আকৌ কালি মই আহিছ ছো বুলি মই হেনো যোৱা পা হেনো মাংস খোৱা নাই মাছ খাই আছে চবেই মাংস মানে মই থাকিলেহে আনে মইহে বনাও মানে মায়ে নবনাই মাই জানাই আৰু দোকানত থাকে যে, অহা দেৰি হয়। অ'। দেৰি হয় মানে। তাৰপা মইয়ে বনাওঁ। মাই কৈছে হেৰি তই নাই কাৰণে আমি মাংসই খোৱা নাই। তাৰপা মই- মই আহি চোৱা একদম মাংস - চাংস আনিছে নে, মই কৈছোঁ তহঁতি মানে মোক ভাল পাওঁ।
কৈছে ই মাছে- অ' মাংসহে খোৱা নাই। মাছ বোলে দেউতাই আধা কেজি - আধা কেজি আনি ছে। তিনটাহে মানুহ, হঁ-হঁ-হঁ।
অ' হয়। সেই ঘৰত মানে যিমান আঁতৰত খাই থাকিলেও ঘৰত খোৱা সাজৰ নিচিনা নহয়।
অ' আৰু ঘৰত থকা নিচিনা কেতিয়াও নহয় দেই।
সেইটোৱে। ঘৰত তোমাৰ যেনেকে মন যায়, যি কৰিছা, যি খাই ছা, সেইটো তোমাৰ নিজৰ আও
নিজৰ সেইটো যে বহুত বেলেগ, ন'?
উম, মই যিমান মানে আঁতৰত থাকি আহিলেও, তোমাৰ ঘৰখনৰ নিচিনা নাপাওঁ আও।
তাকেহে পাই। ঘৰতে ভাল লাগে। সেহতি কৈছে আৰু, তই নাই কাৰণে আমি মাংস নাই কালি আকৌ আনিছে। আকৌ মই বনাইছোঁ আৰু মাংস।
অ'।
কিহে খালা তুমি ভাত? অ' একেলগে কৈছোঁ। এই কালি মাংস আছিলে, তাপা হেৰি দালি ৰাতিপুৱাই খালোঁ মানে, ৰাতিপুৱা মানে খোৱা দেৰি কাম-বন কৰি মেলি, পকা-চকা মুচি চব ঘৰ-চৰ মচি আৰু পুখুৰীত কাপোৰ এগাল ধুলোঁ।
উম।
তাৰপা অহা কাপোৰ গালটো কালি ধুইছোঁ। একদম এইফালে টোপনিও ধৰি আছে, গোটেই কাপোৰগাল নুধুলও নহয়। অ', মা আকৌ দোকানলে যাব লাগে যে, তাত পিন্ধা চাদৰ মেখেলাযোৰ মায়ে ধুই দিলে।
অ' - অ', অ'। হয়, এতিয়া পথাৰলে গৈ আছোঁ যে। একদম পথাৰৰ পৰা আজৰি হৈ হে কাপোৰ কানি
অ' ফ- ভিডিঅ' পাইছিলোঁ।
পথাৰ একেইদিন পুৰা। আজিহে বোকা নাই। আজিয়ে কাইলে বোকা নাই।
আজি বহুত বেলেগ ৰ'দ দিছে।
তাকে, আজি কঠিয়া তুলিব আজিয়ে কাইলৈ আৰু ট্ৰেক্টৰ ড্ৰাইভাৰটো মানে সেই গাটো বেয়া। তাৰ ভাল হোৱাৰ পিছতহে বোকা দিব। আৰু ছবিঘা আছে।
অ'। এঘাৰটামানৰ ভাতটো খাই দিলোঁ আও। অ' - অ', দালি, কুন্দুলি ভাজি বনাইছিলে। কালি মাংস অকণ আছি লে তেনেকে খালোঁ, তুমি কিহে খালা?
মই ঘুগুনী বনালোঁ, তাৰ পিছত শাকৰ চবজি।
অ'।
আচাৰ লৈ তেনেকেই খাই দিলোঁ। আজি আমাৰ নিৰামিষ চলে মানে মংগলবাৰ, তাতে আজি আউসী।
অ'।
মাছ জীয়াই থৈ দিয়া আছে। নাখাওঁ। মানে মংগলবাৰতো নাখাওঁৱে, অ' ভাইটিহঁতে খায়।
অ', তোমালোকৰ ঘৰত কোন - কোন আছেনো মই নেজানোৱে।
উম, মা, দেউতা, ভাইটি দুটা।
অ', কিহত পঢ়ি আছে?
ভাইটি ডাঙৰটো এবাৰ ফাষ্ট ইয়েৰ, সৰুটো ক্লাছ ফ'ৰ।
অ'।
তোমাৰ ভাইটি আছে?
উম, ভাইটি আছে।
কোন ক্লাছৰ ভাইটি?
ভাইটি নাইনৰ।
অ', ক'ত পঢ়ি আছে?
সিহঁতে ৰাজীৱ গান্ধী যে, চিনি পোৱা নাই জানো। আমাৰ এই চাৰিআলি যে আছিলে কাষত, তাক পিছলাগুৰিত দিয়া কথা আছিলে। তা পা মানে, আমাৰ এতিয়া ভাইটি দুটা। ক'বলৈ গ'লে, আমি চবকে তিনিটা বুলিয়ে কও আৰু, ল'ৰা - ছোৱালী। মানে হেৰি, খুৰাৰ ল'ৰাটো আমাৰ লগতে থাকে। খুৰীম- মানে খুৰা অকণ মদ - চদ খাই উৎপাত কৰে। তা খুৰী মানে মাক লে গৈছিলে। তাৰপা মাক ঘৰপা সেই বেলেগলে গুচি গ'ল নেকি। বেলেগলে গুচি গ'ল। তাপা ল'ৰাটো মানে আমাৰ ভাইটিহতি সমান। এতিয়া দুইটা নাইনত। এতিয়া মানে দু- তাক মানে আমিয়ে চোৱা-চিতা কৰোঁ আৰু, মানে আমাৰ লগতে থাকে। এই তেতিয়াৰ পৰাই- অ' এইটৰ পা মানে, এতিয়া মানে আ আমাৰ মানে এতিয়া দুটা ল'ৰা আৰু। মাক যদি কোনোবাই সোধে মানে এতিয়া দু টা বুলিয়ে কয় আও।
অ'।
তিন- মানে এতিয়া তিনটা ল'ৰা-ছোৱালী আও। এতিয়া আগতে খুৰী নাছিলে মানে, গুচি গ'ল এতিয়া। ছোৱালী এজনী আছিলে সৰু মানে ছোৱালীজনী। আ- ছোৱালীজনী লও গ'ল অ' তাত আমি পিছতহে গম পাইছোঁ। ঘৰলে যাও